শুনিছা নে?
অ', শুনিছো, শুনিছো।
খবৰ ভাল?
খবৰ ভাল, ভাল, ভাল এ তেনেকে আছো আৰু অলপ শুকাই খিনাই গৈছিলোঁ গম পাওঁ নে এইকেইদিন
অ', বেছি নুশু নিখিনাবি মইহে খিনাব লাগে তহঁতি খিনাব নালাগে।
নাই গাত মঙহে নাই বুলি ক'ব পাৰি এতিয়া।
অ', তেনেকুৱা কথাই নি এনেই জক কা টোহে আছিলে মই দেখাত।
জকা জকাটোও নাই, এতিয়া মানুহে নেদেখেই ধৰিবই নোৱাৰে।
ভগৱানে কোৱাত ভগৱানে কোৱাত যিমান খিনি শুনিছো যিমান খিনি পঢ়িবলৈ পাইছো জকা কেতিয়াও নুশুকাই বোলো।
নাই জকাটো মানে নাই, অকল ফেমটোহে আছে মোৰ বাৰু
অ', অকন মানে টোৰ বান্ধোন বান্ধোন-বান্ধনীটোহে আছে মানে বান্ধনীটো
অ', ইনে মোৰ এ ছাল এটা আছে আৰু ছালকন জকাটো ফেমটোৰ ওপৰত, এনে মানুহটো তেনেকে আছো আৰু। মাথাটো মাথাটো কিন্তু ডাঙৰ
অ', মাথাটো ডাঙৰ হৈছে নি? মাথাটো তাকে বেছি ডাঙৰ নকৰিবি।
মাথাটো ডাঙৰ হৈ গৈ আছে এতিয়া কি কৰিম ফুলোৱাও নাই।
তাকে এ মই দিয়া এইখন চাইছিলি নাই তই? তেতিয়া দিছিল ছিলো এই যে, হেয়ি নেপালী সম্প্ৰদায়ৰ মানুহবিলাকে যে, মেছেজ কৰি আছিলে। মানে তোমাৰ তাপিছত একেবাৰে ওপৰ হেৰিটো দেখিছিলি নাই?
ওপৰ হেৰিটো অ', চাইছিলো, চাইছিলো, চাইছিলো অ'।
অ', গম পাইছো অ'।
তাকে সেই খবৰটো সেই খবৰটো এতিয়া কেতিয়া আহে কেতিয়া আহে এতিয়া তাকে অপেক্ষা কৰিছোঁ আৰু নহ'বা সেই কিন্তু এইটো মানে তোৰ বেলেগৰ নহয় সেইজনৰ নিজৰে মানে এইটো চালে তেওঁৱে চাব মানে বেলেগে নেচায়।
এইটোৱে ফটককে নাচাব বাৰু সেইটো।
তাকে ব্যস্তও থাকে যে, বহুত বহুত ব্যস্ত থাকে। আৰু বিশেষকে ৰাতি সময়ত মানে সিহঁতে এতিয়া ফোন চোন নাচায় মানে গানৰ মানে মানে হেৰিয়ৰ মানুহ বিলাক জানৱে দেখোন গানৰ মানুহ বিলাক কেনেকুৱা হয়, ৰাতি সময়ত কিমান ব্যস্ত থাকে খোৱা বোৱা কিবা কিবি
তাকে এতিয়া উম, ফটককে চাব নোৱাৰিব বাৰু।
তাকে, কিন্তু ইয়াৰ এনেই তই গান শুনিছ নাই বাৰু ইয় ভাগ
শুনিছোঁ, শুনিছোঁ শুনিছোঁ ভাল লাগে ভাল লাগে গান বিলাক।
এইবিলাক ইতি তোমাৰ মৰমৰ
উম, উম, উম।
ভাল পাব খোজোৱা
উম, উম, উম শুনিছোঁ এইবিলাক উম।
সেইতাকে বেয়া নহয়, বাৰু এই মোৰতো মোৰ মোৰ ভাগত ভাল পাব খোজো নিচিনাই হ'বগে বস্তুটো কিন্তু এইজনৰ মাজত মানে ভালকে উঠি ব এইজনৰ বাদে মই বেলেগ কোনো দেখা নাই মানে তাকে
নহয়, এইজনৰ বাৰু, মাজে-মাজে, এইজনৰ মোৰ মাজ লাগে-লাগে, ফটো এখনত লগাবলে
নহয় মানে, মোৰ যিটো অ', মোৰ যিটো, অ', এনেকে তোমালৈ বৰষা নহ'বা, আগমণি কিবা-কিবি।
উম।
সেইবিলাক শুনিছ নে?
শুনিছোঁ, শুনিছোঁ, শুনিছোঁ, শুনিছোঁ, শুনিছোঁ। আগমণি শুনিছোঁ। চব শুনিছোঁ বাৰু
সেন্দুৰীয়া, কিবা-কিবি।
সেইবিলাকো চব শুনিছোঁ। কিন্তু, সেন্দুৰীয়া ৰং দু
উম, সেই তেনেকুৱা আৰু
উম।
এই মোৰ ভাগৰ। মই ভাবিছোঁ, মানে, যে চাবলৈ গ'লে, মোৰ ভাগৰ যিটো সুৰ, এইজনে যদি কামটো কৰে, বহুত ভাল হৈ যাব।
ভাল হ'ব, ভাল হ'ব, ভাল হ'ব।
আৰু, মানে, বেলেগৰ কণ্ঠত ইমান এটা প্ৰাণ পাই নুঠিব। মানে, ধৰি লোৱা, তই এতিয়া ভু ভূঞা হওক, কোনোবা হওক, কোনোবা হওক, সিহঁতৰ কণ্ঠত ইমান এটা প্ৰাণ নাপাব বস্তুটোত। ইয়াৰ লগতে ভাবিছোঁ আৰু সাহসটো কৰিছোঁ। কি হয়, প্ৰথমবাৰ নাজানো
এ, প্ৰথমবাৰ, একো কিবা এটা, একো নহয়। মানুহ হেৰি নহয় আৰু
তাকে জীৱনততো, গানৰ গঢ়টোও নাজানো বাৰু নহয়, গানৰ গটো নাজানো। মই ইয়াত কৈ থৈছোঁ, সুৰটো মই ভাবিছোঁ বুলি। মোকতো আ এনেকে, মানে, দূৰভাষত। মোৰ গ'লে, দূৰভাষত এ, সংযোগ কৰিব। সংযোগ কৰিলে মোক ক'ব, নহয় তুমি গাই শুনোৱা বুলি, সুৰটো কি খিনি গাই শুনাম বাৰু এই মানুহটোৰ আগত? এহ
তাকেহে, এতিয়া
তইয়েই শুনাই দিবি নি? তোক দি দিম।
উম, মোৰ এইবিলাক, ধেৎ, নালাগে, নালাগে। নালাগে, হ'ব। ধন্যবাদ।
মোৰ লগৰ এটাই ভাল গায়। মই শুনাবলৈ ভাবিছোঁ। সি শুনাই দিব
নালাগে, হ'ব।
এ, বহুত ডাঙৰ মানুহ এজনক শুনাবলৈ যাবি। গম পাইছে নে তোৰ কণ্ঠটো? চেষ্টা কৰিব লাগে, মানে
এতিয়া যি, যিকণ হৈ আছে, সেইকণো নহ'বগৈ।
হে, তেনেকুৱা কথা হে নি?
উম।
তাকে হেৰিক দি
অ', সেইটোও পাৰি। সেইফালে আকৌ চেচই দি দিব, নহয় তোক বাঁহৰ গাজৰ নিচিনা কৰিব গৈ লৈ, গোটেইজন গমেই নাই বইল বনাবগৈ
জান ওলাই যাব
তাকেহে, গানত গৈ গা জ্বলাব গৈ পেলাই গানে গাজ মেলিবগৈ, গম পাইছ নে? তাকে, এইটো গানে এইটো গান হয়তো এই কলি যুগত নহ'ব বোলে যে, আকৌ সত্য যুগ আৰম্ভ হ'ব লাগিব। গম পাইছ নে? গান, গান বোলা বস্তুটো এই ধৰাত এই ধৰাত নতুনকে আহিব লাগিব। মানুহে আগে-পিছে নুশুনা বস্তু এটা আহিব লাগিব। তে তিয়াই এই গানটো হ'বগে এই তেনেকুৱা মানুহৰ লগত কামটো কৰিলে। মানে ধৰি'ল, এ, এ, এই চাৰি যুগত নহ'ব মানে আৰু এটা যু-যুগ লাগিব এই, এই-এইটো যুগতটো ভুলতো
শুনি'ছ নাই? শুনি'ছ নাই বোলো?
নাই। অ' সেই মানে মহাভাৰতৰ যুদ্ধ আগে-আগে উলিয়াই দিম আৰু মানে
অ' সেই তেনেকুৱাতে উলিয়াই দিম মহাভাৰতৰ যুদ্ধত মানে এইবিলাক মানে
এই ক, ক-কলি যুগতটো ভুলতো নহয়।
উম
তা মানে তা লগত, তাৰ লগত যদি কাম কৰি, এই কলি যুগতো ভুলতো নহয় সত্য যুগো আৰম্ভ হ'ব লাগিব। স- ত্য যুগত তাক লগ নোপাবলৈ আজো।
ক, ক-কলি যুগত এ কলি যুগত মানে কেনেকুৱা হ'ব? এ গানটো মানে গালেও সি এতিয়া মানে আমাৰ ঘৰৰ ওচৰত এ দুডালৰ ভনীয়েকে ইলেকশচনত উঠিছিলে এবাৰ
অ
টিলিঙীৰ লগত টিলিঙা যে
অ' গম পাইছো, গম পাইছো।
আহ সেইজনীয়ে উঠিছিলে। সেইজনী- ক মানে অকল ঘৰতেও নিদিলে মানে ভোটটো।
অ' তেনেকুৱা কথাই নেকি? তাকেহে উন, উন্নতি আছে এইবাৰ তাকে এইবাৰ অহা বছৰত কাম এটা কৰোঁ নেকি দুইতাই?
কি ক'ৰ?
এ ৰাষ্ট্ৰপতি পদত উঠাই দিওঁ হব নি? ৰা, মানে এই তলৰ স্তৰত কাম নহ'বও পাৰে ন' যাৰ যি টেলেণ্ট বা- মানে চেষ্টা কৰি থাকিব লাগে তেতিয়া ওলাই আহিব পাৰে। উপ, ওপৰস্তৰত কৰিছে আও মানে
অ কিছুমান, কিছুমান তেলেত সৰু-সুৰাত নহবও পাৰে ডাঙৰতে হৈ যাব পাৰে।
এতিয়া গাঁৱৰ ভিতৰত নহ'লে, এতিয়া ডাইৰেক্ আন্তৰ্জাতিক ভিত্তিত যাওঁ মানে। গম পাই'ছ নাই? ডাইৰেক ৰাষ্ট্ৰপতি পদত। তাকে ৰাষ্ট্ৰপতি হৈ গলে আমাৰ- আমাৰ জীৱনত টেনচনে নাই আৰু তেতিয়া।
উম
হৈ গলেতো ভালেই, নে আমাৰ চিন্তা নাই। শুই বহি খাই থাকিব পাৰিম। একো চিন্তা নাই। চিন্তা কৰিবলগীয়া কথাই নাই।
আমিও ঘৰে ঘৰে চব এম এল এ উঠিদিওঁ।
তাকে, এই বিধায়ক, বিধায়ক উঠি লব লাগে চব
এম এল এ মানে গোটেই হেৰি নাগে আৰু ঘৰ-ঘৰতে লৈলম আমি। গাওঁখনৰ গো-
তাকে জিলাই, জিলাই-জিলাই নালাগে বাৰু বিধা- য়ক, বিধায়ক নালাগে বাৰু
অ বিধায়ক, বিধায়ক। উম
নালাগে বাও তাকে, হে, আমাৰ এই, হেৰি আমাৰ, আমাৰ তাৰ ভূঞা জীয়াই আছে নাই?
একেখন গাঁৱতে একেখন পৰিয়ালৰ মানুহ বিলাকে দি দিম উম,
তাকে ভাল হ'ব ভাল হ'ব, বেয়া নহয় হা।
চৈধ্য
ভূঞা মানে আমাৰ এই এইবাৰ মানে তোৰ হেই পদুম ফুলৰ ফালে থকা জ কথা সুধিছো মই।
অ' সেইজন আছে নেকি চাগে।
হয় নেকি সিজনৰ ৰূপটো কিন্তু মোৰ দেখিলে খুব হাঁহি উঠে। বেলেগ এ একদম বুনা মেকুৰিৰ নি নিচিাই যিটো চানি দিব দে লে ভয় লাগে গোটেইটো বুন্দাটো আৰু বন বন বুন্দাটো গোটেইটো।
পমপাই চ নে নাই গো গোটেই-গোটেইটো বন বুণ্ডাটোৱে।
বন বোন্দাটো নেকি?
অ' গোটেইটো বন বোন্দাটোৱেই এই হেঁপাহটোৰ নিচিনাই আৰু গোটটো। উ হয় নাই চকুৱে তকুৱে গোটেই বছ যিটো তাকে গোটেই হে হেপাটোৱে। ভাল লাগে অকমানতো দেই অমান বেয়া নালাগে। বেয়া নালাগে আৰু দেই বেছি ক বৰ বেছি কথাও কৈ নাথাকে গম পইচানে মানে ভাষ দিবলৈ হলে মানুহে আমনি পায় বুলি কৈছে সেইকাৰে বৰ বেছি ভাষণ। সোনকালে ওলাই গুচি জায় পাৰিলে বেছিভাগ এই গম পাইছনে নাই ভাখন দিবলে। সেই তেনেকুৱা কথা আৰু তাৰপিছত সেই শুনচোন ভাত কিহে খালে আজি?
ভাত আজি মাছ-মাছ আৰু মাছৰ তৰকাঢ়ি বনালে মানে লাও বিলাহী দি। উম, তাৰ পৰা মাছৰ-মাছতে মানে ডিম ওলালে। ডিমটো এনেকে পিয়াজ জল কিয়া দি ভাজিলে, তাৰ পৰা ভাত ললো তেনেকে খালো আৰু। মই মানে এটা হেৰি মাছত তৰকাৰিত যোনতটো মাছতটো দিয়ে সেইটো খাই ভাল নাপাওঁ। ভাজি মাছতোহে খাই ভাল পাওঁ।
মোলে ঘৰত তৰকাৰীত মাছ দিলে এপিছ ভাজি পেলাই থৈ দিয়ে তৰকাৰী মাছ। নিদি, অকল খালি তৰকাৰি দিয়ে।
উম,
তাকে এ খাই বেয়া লাগে কিবা কেঁচা মাছৰ নিচিনাই লাগে কিবা। মানে নিসিজা নিচিনাই লাগে।
অ' সেইটোতো-সেইটোয়ে তাৰ পৰা এ এনে বা ভাজি লৈ পেলাই বা তৰকাৰী দি দিলে তেনেকুৱা লাগে আৰু কিছুমান মানুহে যে ডাইৰেক্ট নাভ নভজাকে ডাইৰেক্ট পানী দি দিয়ে সেইটোহে মই আচৰিত পাও আৰু।
এই তাক জীয়াই-জীয়াই দিলে পানীত চৰি গুৰি পৰিব তেনেকুৱা কিবা চেষ্টা কৰিজনী জীয়াই-জীয়াই বনাব পৰা ত আকৌ জীয়াই-জীয়াই খাব পৰা ত' তাকে নাই কৰি দি পেলাই এইবিলাক পৰীক্ষা নিৰী শিক্ষা কৰি থিব লাগে কেতিয়াবা কি হা?
অ' তেনেকুৱা সিজাব পাৰে মানে ভাল-ভাল কামত সোমাই যাব পাৰে দ
তাকে এতিয়া মানে তাকে ভাল-ভাল ৰান্ধনি এতিয়া ধৰি-ধৰি লও বিদেশ ত, তেতিয়া কিমান ডাঙৰ-ডাঙৰ হেৰি আছে।
বিদেশত নালাগে বি বিদেশত নালাগে আমাক, অ' চতেখন নতুনকে খুলিছে অলপ আগত মানে।
অঁ
সদায় বহা বজাৰখনত মানে
অ তাৰপিছত?
সেইখনতে মানে তাৰ ককায়েকে মানে ককায়েকৰ মানে ঘৰৰ ফালৰ পৰা মানে খুলিছে আৰু।
তেগে
উম সি মানে এ এতিয়া কি বুলি কম এতিয়া এজন মানে উ মেইন মানুহ মানে দোকান খনৰ আৰু মালিকতটো বেলেগ। সি মানে লাগিব মানে, অ।
নপতা, নপতা ফুকন তাকে। মানে নিজে আগবাঢ়িলেও মই কোনো দায়িত্ব নিদিলো। তে নপতা ফুকন, তে নিজে আগ গৰি এইটো লোৱাটোৱে মেইন গম পাই যে নাই সেইটোয়ে আচল বস্তু সেইটো চবেই ল'ব নোৱাৰে, সেইটো ল'ব লাগে। আছে কিন্তু দেই সিহঁতৰ লগত, ভাল জীৱ দুটা আছে কিন্তু। তাকে, বাকী হেই বৰষুণ দিছে নাই এইফালে?
বৰষুণ নাই দিয়া, বৰষুণ বতৰ ভা বৰষুণ মানে সন্ধিয়াৰ সময়ত পাঁচটামান বজাত দিছিলে অলপ। উ অলপ মানে ডাঙৰকে দিয়া নাই আৰু অলপ